অ, শুনিছা?
ভালনে তোমাৰ?
কি কৰিছে মানে মই পথাৰলে আহিছো, গৰু গেটা নিবলৈ।
অঁ'
তাকে মানে, ৰ'দ যি দাল ৰ'দ দি আছে মানে গছৰ তলতে অকমান ৰখিয়ে ললো।
নাই আমাৰ ফালেতো অলপ বতৰহটো বতাহ-চতাহ মাৰিছে দেই।
নাই, নাই, আমাৰ আকৌ তাৰ পুৰা ৰ'দ কিন্তু তোমাৰ বতৰটো অকণমান বৰষু- দিয়া নিচিনা হৈ আহিছে কিন্তু তোমাৰ
ন‌ই' পথাৰত চাগে ৰ'দ দি আছে কিন্তু আমাৰ ইয়াত হেৰি হৈছে আৰু।
অ, তোমাৰ ইয়াত মই মানে অ বৰষুণো ধৰিছে তোমালোকে বতৰতো কিন্তু ডাৱৰীয়া হৈ
অ, এই আমাৰফালে বতাহ মাৰিছে মানে, বতাহটো অলপ মানে দিছে আৰু যেনেকুৱা যে গৰম উঠিছিল!
অ হয়।
ওৱাল হে উঠছে দেই! কালি অলপ চেঁচা পালোঁ। হয়, কালি অলপ চেঁচা পালোঁ পৰহি দিনাখনো চেচাঁ পালোঁ, আজি একদম দি দিছে আকৌ। ভা খালো আজি। খালোঁ খালোঁ।
কি, কি শাক? মই খালো দিয়া, মোৰ মানে কি হ'ল আজি পুৱাৰ ভাগত উঠি পেলাই গৰুকেইটা পথাৰত দি, মাহঁতক সেৱা-চেৱা কৰি তোমাৰ ধূপ-কাঠি জ্বলাই তুমা
হয়।
এ, পঢ়া-শুন পঢ়া-শুনাক কাম অলপ আছিলে পঢ়া কাম অলপ আছিলে সেইখিনি তোমাৰ শেষ কৰি, তোমাৰ সেইখিনি শেষ কৰোঁতে তোমাৰ বাজি গ'ল তোমাৰ নটা মন বাজি গ'ল।
হয়।
তাৰপিছত, তাৰপিছতনো কিনো কৰিম আঔ? ৰাতিৰে, ৰাতিয়ে ভাত কেইটামান পানী দি থৈ দিছিলে মাই-
অ' অ'।
সেইকেইটা ভাত, মোৰ মাতটো ভালকে শুনিছনে বাৰু?
শুনি আছোঁ, শুনি আছোঁ কোৱা।
অঁ শব্দবিলাক ভালকে শুনিছানে?
অ, শুনি আছোঁ স্পষ্ট হৈছে এতিয়া, এতিয়া কোৱা।
অঁ, এনে তৰ ছৰদিবি ভাল, বৰষুণত তিতিলো যে।
অঁ, নহয় মোৰতো শুনিছ নাই? ময় আকৌ মানে ইয়াত গাঁৱত নেটৱৰ্ক নাপায়।
অঁ' শুনিছোঁ, শুনিছোঁ।
উম'
দিয়া, ঠিকেই আছে। তাৰপিছত শুনা।
হেৰী, তুমি-
ময় প্ৰথম পঁইটাভাত ৰাতিৰ ৰাতিৰে হয়।
এ গা-পা ধুলা নে নাই?
গা-পা ধুলো। ধুই-মেলি এতিয়া ভাবি আছোঁ গৰু কেইটা লৈ যাওঁ, মানে শুই আছিলোঁ। শুৱা পা উঠি মায়ে কলে- এ যা গৰুকেইটা লৈ আহ। গৰুকেইটা নিব আহিলো দেখিলোঁ- গৰুকেইটা নিব আহিলো এতিয়াটো পোহৰে হৈ আছে। এতিয়াই নিনো কিনো কৰিম ঘাঁহ খাই আছে, সেইটো কাৰণে ভাবি-
হয়, এতিয়া দিব নালাগে দিনতো দীঘল নহয়, খাওক অলপমান।
হয়, হয়। তাকে ভাবিছোঁ অকমান ঘাঁহকেইটা অলপ খাওঁক, ময় অলপ পিছ- তাতকৈ গৰুজনী লৈ যাওঁ। ময় আক মানে গছ এজোপা আছে কিহনো গছ এজোপা আছে পথাৰৰ মাজত।
উম'
কিহনো গছ এজোপা আছে।
হেৰী নহয়, তুমি অথনি মই তোমাক অথনি ফোন মাৰিম বুলি- লওঁতে তুমি যে কৈছিলা, মোক উম তুমি বোলে ক'বাত যে গৈছিলা বুলি, মাক লৈ পেলাই ক'লৈ গৈছিলা?
অঁ সেইটো-
অঁ'
অ' ৰিয়ান আজিৰ কথা কৈছ নে কালি আজি কথা কৈছ নে কালিৰ কথা কৈছা?
অ' আজি আজি আজি, মই বোলো এনেই আছো ফোনটো কৰো তোমালে।
অ আজি ময় মাছ ধৰিবলে গৈছিলো। কত গৈছিলো? মই পাছবুকখন তোমাৰ বহুত দিন হ'ল পইচা চোৱা নাছিলে যে, -
হয় হয়।
গতিকে, ভাবিলো পাছবুকখন লৈকেনে তোমাৰ কেও- কেৱাচি লাগিল। সেইবাবে কি হল মায়েটো নাজানে এইবোৰ, গৈ পেলাই- কি হ'ল জানানে? তাত ফটো লগা হ'ল ক ফটো লগা হল মানে- আ পানজাব বেংকত পছবুক আছে তোমাৰ দুুখন।
হয়।
আৰু এয়াত কি হ'ল মো এখন আছে মা এখন আছে। মায়ে ম ম মায়ে ফটো লৈ গল মায়ে ফটো লৈ গ'ল মই- ফটো নিব পাহৰিলো। হলো তাৰপিছত আকৌ ঘৰলৈ আহিছো। পানিচছেলে মানে আকৌ ফটৌ লৈ লয় বুজিছানে?
তাছত তুমিচোন তাতে ফটো উঠিব পাৰিলা হয়।
নহয় নহয়, ফটো ফটো উঠিব পাৰিলো হয় কিন্তু ঘৰত মোৰ বহুত খিনি ফটো আছেই।
দুইত অহা যোৱা ভাড়াটো তোমাৰ বেছিহে গ'ল।
নহয় নহয় নহয়।
তুমি দুখন ফটো বনোৱা তোমাৰ মন নাযায় নহয়।
হয় হয় ত্ৰিছ টকা হয় আৰু।
হ তুমি আকৌ আহিলা আকৌ গলা। পাছত চোন তুমি দুই দহ টকা বিশছ টকাে তুমি দুখন ফটো উলিয় ধুনীয়াকে ওলিয়াই‌ ল'ব পাৰিলে হয়।
অ বুজিয়ে শুনক মেন কথাটো শুনক।
অ।
কি হ'ল তাৰপিছত ঘৰলৈ আহি, আহ। পঞ্চ বেংম এতি ফটো লাগে বুলি ক ফটো ঘৰত আহি লৈ গলো। মাইকো লৈ আহিলো মাৰো আহিলো লগত আৰু আকৌ বেংকত আকৌ গলো আকৌ গলো। গট তোমাৰ ইমান ভিৰইছা লাইনত ৰখি আছো কেৰাচী ফৰ্মখন দিবৰ কাৰণেও ভৰি তাৰ পিছত ৰখি আছো, বেংকত তলত ম বেংক তলত মানে আমাৰ কি হৈছে এ তুমি দেখিছা নহয়মান বজাৰ কৰা। তাত গেলামালৰ দোকানখন যে, গেলামালৰ দোকানখন যে তামই। তাত গেলামাল দোকান খনৰ তোমাৰ বাহিৰত চাবাইচ মানুহ এটা বহি থাকে।
হম।
দেখিছ নে?
অ অ বহি থাকে দিয়া অ পাইছো দিয়া।
অ অ সেই মানুহজনে মানে কে আৰ চি হ বা বেলেগ কিবা কম মেলে লাভ কৰে হে। কে আৰ চি ফৰ্ম ফিলাপ কৰিলে এখন এখন ফৰ্ম পঞ্চাশ টকাকে লয়। ঘৰত আছে নে শুধিলো। ৰবা মই গৈ পাই মানুহজনক সুধিলো দাদা, কে আৰ চি ফম ফিলাম কৰোতে কিমান টকা লগেনো, ফম ফিলাম ফম ফিলাপ কৰিলে আপুনি কিমান লয়, মই কৈছোঁ পঞ্চাশ টকা লব বুলি কৈছে দেই। মোৰটো উঠি গল খং, মই ভাবিছো এই ক এই কণ কাম কৰিব আপুনি পঞ্চাশ টকা ল'ব মই আনজনে একো কোৱা নাই ম ন মনতে ভাবিছো আৰু।
অ অ তুমি মনতে ভাবিছা ঠিকে আছে।
অ তাৰপিছত কি‌ কৰিছো মই ম কৰিছ ক কৰাই বেংককা লৈ আহা। আৰু উঠি গ'লো বেংকত গৈ পেলাই তোমাৰ, ফৰ্ম ল'লো লৈ পেলাই কি হ'ল ইউটিউটো ওল আজিকালি আৰু যি আধুনিক যুগ মোবাইলৰ ইমান চব বস্তু পায়েই।
হয় হয়।
মোবাইলত তোমাৰ ধুনীয়াকে কে আই চি এনেকে লেখি দিছো আৰু। তাৰপিছত আহি গৈছে অহাৰ পিছত তোমাৰ কি হ'ল, এ তাৰ পৰা চাই চো ধুনীয়াকে। একোৱে নাই বুজিছা খালি তোমাৰ নিজৰ নামটো লিখিব লাগে চব কেপিটেল লেটাৰত।
ফোন নম্বৰটো লিখিব লাগে।
নাম লিখিব লাগে, ফোন নম্বৰ লিখিব লাগে, বেংক ব্ৰাঞ্চ তোমাৰ কি হয়? সেইটো লিখিব লাগে। মাৰ নাম দেউতাৰ, হয় হয় মাৰ নাম দেউতাৰ নাম একাউণ্ট নাম। একাউণ্ট নেম ভাল এ কাষ্টমাৰ নাম বুলি এটা থাকে সেইটো এ লিখিব লাগে তাৰপিছত চহী তিনতা চহী কৰিব লাগে আৰু তোমাৰ যি তুমি পান কাৰ্ড আধাৰ কাৰ্ডৰ মানে এটা জেৰক্স কপিটো চাই অফিচত তোমাৰ হেৰী লাগে। কপিটোৰ তলত চহী কৰি কৰি দিব লাগে বাচ সেইখিনি কাম আৰু ফটো এখন লাষ্টত সেইয়া সেই সেইখিনি লিখোতে পৰ্ব সেইখিনি লিখোতে এখন এখন পঞ্চাছ টকা আজি মানুহজনে মোৰ মতে পাঁচ হাজাৰ টকা মান কমালে নেকি? কাৰণ মানুহ নাই মানু্হটো মই কি কৈছো যে মই মানে এইটো বেয়া লাগে যেনে- বহুত দুখীয়া দুখীয়া মানুহ যায় ফ্ৰমবিলাক বুজি- বাজি নাপায়।
দুখীয়া দে দুখীয়া দুখীয়া নহয় অ'! মানে কি জানা মানুহবিলাক কথা নাজানে ন এতিয়া বয়সৰ মানুহ এজনীয়ে বা তোমাৰ মায়ে নাজানে এতিয়া অ বিশ টকাকে ললেও কোনো আপত্তি নাই।
হয় হয় নহয় কথাটো শুনা যে তোমাৰ চোৱা এতিয়া হয়, তাৰ মাজতে বহুত দুখীয়া মানুহ আছে ন! পঞ্চাছ টকাকৈ চোৱা চোন একো তোমাৰ কৰিবই নালাগে বা খালি তিনটা নে চাৰিটা আকৌ লিখিব লাগে গোটেই কেইটা মাজত কিমান টকা লৈ আছে? আৰু মানু্হবোৰৰ কি হৈছে উপায় নাই ন এতিয়া দিবলগীয়া হৈছে। যে আৰু সেই মানুহজনে এতিয়া সহায় কৰি মানে বহুত কিবা-কিবি কৈ দিয়ে যে এইটো লখিব সিটো লিখিব লাগিব মানুহিলাকে ভাবে অ হয় দিয়ক। আমি নাজানো! আচলতে এই ব্যৱস্থাটো মই বহুত বেয়া পাওঁ মই কি কৰিছো তাত গৈ পেলাই দুই তিনিজনমান মানুহ মানুহক মই কি কৈছোঁ মই এনেও মই কৈছোঁ দিয়ক আপোনালোকক অকমান মই মই কৰি দিম মই চাৰি জন মান মানুহক মইয়ে কৰি দি থৈ মানে ওপৰৰ কাষ্টৰ মানু্হবোৰ কৈ থাকে ভাইটি তুমি পাৰা যদি কৰি দিয়া, তোমাক কিবা এটা দিম। মই বুলো নালাগে দিয়ক মই নিজে কৰি দিম। অ তোমাৰ একো পইচা চইচা লম মায়ে কৈছে কি দে কৰি দে। সেই মানু্হ কিজনী পা নহলে সেই মানু্হটোৱে আৰু পইছা বিচাৰিব এনেই এনেই পঞ্চাছ টকা ভৰাতকে হয়
তুমি এয়া তোমালোকৰ সেইটো বেংকটো কমেই দিলে ষ্টেট বেংকত যে ষ্টেট বেংকৰ ফ্ৰণ্টত মানে দুজন তিনিটা তিনিজন মানুহ বহে দেই! তাত এখন এখন মানে এনেই দুটামান শব্দ লিখি দিলে এশ টকা লাগে। তোমৰ এশ টকাটো দিয়াৰ পিছত মানে খুচুৰা নাথাকে ন, এশ টকা দি দিয়াৰ পিছত তোমাক বিশ টকা বাছ টকাহে ঘূৰাই দিয়ে। মানে একো কাম নাই খালী লিখিব লাগে, লিখিব লাগে।
হয়, এইবিলাকৰ পৰা আচলতে হয় তোৰ তোমাৰ মা মায়ে জানে নে নাই এইবিলাকত আকৌ পইচা দিব নিদিবা দেই।
মায় মায়ে নিজে মায়ে নিজে কৰে এইবিলাক তাৰপিছত আকৌ সেইদিনাখন মই উদ্য উইদ্ৰও মই নিজে মই নি কয় মই ফিলাপ কৰি দিলোঁ ন সেইখিনি সময়ত মানে আমাৰ দেৰি হয় ময়ো মানে বহুত কামত গৈছিলো
হয় হয়
তেঁও কৈ দিছো মানুহজনে মানে ব বেচি কৰে হয হয় এইবিলাক মানে এইবিলাক মানে দালাল বুলি ক'ব লাগিব এটা শব্দত ক'ব গ'লে
হয় হয় হে তেনেকুৱা এই তেতিয়া মানে মোৰ ইমান বেয়া লাগিছে
বোলো মোক বোৱাৰীজনীৰ পৰা এনেকে এনেকে লৈছে মানে বোৱাৰী এজনী মে নাম্বাৰটো গিয়েকৰ নাম্বাৰ আছিল এতিয়া নিজৰ নাম্বাৰ হ'ব লাগে ন ফোন নাম্বাৰ
হয়, হয়।
বোৱাৰীজনী মানে ফোননাম্বাতো গিৰিয়েকৰ নাম্বাৰ হয় তেও মানে লিখিব লাগে এপ্লিকেশ্যন এপ্লিকেশ্যনছ খন লিখিব লাগে, এইবিলাক একো নাই যে এইতো মোৰ হাজবেণ্ডৰ মানে নাম্বাৰ হয় মোৰ তাত একো আপত্তি নাই বুলি এইকেইটা শব্দ মই এনেকে লিখিব লাগে দুটামান। টং
হয়, হয়।
চহী এটা মাৰিব লাগে বোৱাৰীজনী মানে মানুহজনীয়ে আৰু একো নাই সেইখন লব লিখিছে তাৰপিছত কৈছে এশ টকা এটা লাগে বোলে, তাৰপিছত বিশ টকা টকা বিশ টকা এশ টো মানুহনে ক'লে পঞ্চাশ টকা ল'ব দিয়ক তাৰপিছতে এশ টকাটো দিলে নে বিশ টকা এটা বোলে ঘূৰাই দিছে। এইবিলাক মানে কি ক'বা আৰু তাৰপাছত বোৱাৰী জনীয়ে ক মই নিজে লিখিব পাৰিলো হয় পায়। নাজানো কাৰণ এতিয়া মোৰ দেৰি হৈছে।
হয়, হয় সেইটোৱ সেইটোৱ। এতিয়া এতিয়া কি কৰিছো জানে, তাৰপিছত মই চাৰিজন মানুহক চাৰিজন মানুহ বয়সস্থ মানুহক মই কৰি দি থৈ আহিছো, তেওঁলোকৰ পৰা মই দুশ টকা